হেল্ল
হেল্ল'। হেল্ল', শুনিছে?
হেল্ল'।
হেল্ল'। হেল্ল' -হেল্ল'।
অঁ।
শুনিছে অ।
শুনিছো শুনিছো এই হে হেডফোনডাল কানেক্ট হৈ আছিলে ক। কত আছ?
এনেই ৰাস্তাৰ ফালে ওলাই আহিছোঁ। উমহুম
আতচ্ছা আতচ্ছা।
বাকী খবৰ ভাল?
খবৰ বেয়া নহয়।
অ।
কি ক'ম আৰু একেবাৰে খবৰ বেয়া বে
অ ভাত খালি?
ভাত খালো, তই খালি?
খালো খালো। ক'ত আছা পিছে?
এনে আৰু ওলাই আহিলো বাকী কি কৰিবি নহ'লে? ঘৰৰ ভিতৰত সোমাই -সোমাই আমনি লাগে না বাকী লগৰটো ক'ত গ'ল।
লগৰটো ৰৈঙৰ ফালে ওলাই গৈছে।
কাৰ লগত।
তা লগৰকেইটাৰ লগত গৈছিলে পাই
সদায়- সদায় যায় যে
তাকেতো ই সদায় সদায় অকল ৰইংৰ ফালে ওলাই ঘূৰিয়ে ফুৰিছে।
তই নগলি। কেলে।
জেগাই নাই পাই বাইকত যাবলে, চবেই দুটা দুটাকে গৈছে।
হয় নেকি।
উম উম।
ঘৰত নাহ।
ঘৰত যাম বুলি ভাবিছো। কেতিয়া টাইম পাওঁ ক।
উম আছে চবে খেতি পথাৰ চিজন না।
অ,
চবেই খেতিত ব্যস্ত আনকি নিজেও।
উম পিছে কঠীয়া যতিয়া তুলিছা নাই।
কঠিয়াটো তোলা হৈ আছে ৰোৱাই ৰুই আছে মানে।
অঁ
তোমাৰ আৰু দহ পোন্ধৰ দিনত মানুহে খতমেই কৰিব।
অ খতম হবগৈ নেকি এতিয়া কঠিয়া ৰুই,
শেষেই হ'ব ধৰা আৰু কিমান দিনো লাগিছে দহ, পোন্ধৰ দিনত ন শেষে হৈ যায়।
উম
উ উম, তোমালোকৰ খেতি নাই কৰা নেকি।
খেতি কৰিছে মই ঘৰলে নাই যোৱা যে।
কেলে বা খেতি কৰিব মন নাযায় নেকি।
ঘৰত নেটক চেটক নাপায়।
হয় নেকি খেতি লগত নেটৰ লগত কি মতলব আক,
সে কাম এটা কৰি আছো যে ঘৰত নেটৱৰ্ক নেপাই সেই কাৰণে।
তাকে বুলি কি খেতি বাদ দি দিবা নেকি।
বাটটো দিব নোৱাৰি যাব লাগিব দুদিনমান পাছত।
কৰি আছে বুলি ঘৰত ন।
উম
আমি আকৌ ঘৰত থকা মানুহ না যাবলগীয়া হৈ থাকে।
উম পিছে তোমাৰ প্ৰিয় খাদ্য কি?
প্ৰিয় খাদ্য নেকি।
অ,
মইতো যি হ'লেও খাওঁ প্ৰিয় খাদ্য বোলিতো একোৱেই নাই। গাঁৱলীয়া মানুহ যি পাওঁ সেইটোৱে খাওঁ। খাদ্য মানেকি আমি মাছ অ ভাল পাওঁ মানেকি অও, মাছ মাংসলগত এসাঁজ খোৱাটোৱে ভাল আৰু এইটোয়ে কি। প্ৰিয় খাদ্য বুলিবলে সেইটোৱে আছে আৰু কি আছে।
অ,
নে কি‌ বাও।
হয় বাৰু এইটো,
উম আৰু কোৱা
ঘৰত খাদ্য তুমি নিজে বনোৱা নে মা-দেতাই বনাই?
ময়ো বনাওঁ মায়ো বনায়।
অ
বনাওঁ।
বনাব লাগে যেনিবা কেতিয়াবা কেতিয়াবা।
তাকেতো কেতিয়াবা মোৰ মন গ'লে মই বনাওঁ
উম
ৰান্ধিয়ে থাকে বাৰু মাৰ কথাটো বেলেগেই উম তুমি পিছে
মই কেতিয়াবা কেতিয়াবা ৰান্ধো
অ',
বাকী মায়ে ৰান্ধি থাকে মই এতিয়া ঘৰতে নাই বাৰু।
আচ্ছা এতিয়া কোনে বনাই আছে?
এতিয়া এই মই আপাহঁতৰ ঘৰত আছোঁহি যে আপাই বনাই।
আচ্ছা আচ্ছা আচ্ছা এই মইতো বনাই থাকো বাৰু।
উম বিহু পালেহিয়ে আৰু ধৰ ন।
বিহু পালেহি অ', কাইলেপা বিহুৱেচোন।
উম উম পিঠা-চিঠা বনাইছেন নাই।
পূৰা পিঠা বনাবই নেজানো নহয়। তুমি বনোৱা মানে নেকি?
বনাও কেতিয়াবা কেতিয়াবা এনেই এইবিলাক তিল পিঠা কৰা বিলাক।
কেনেকে বনোৱা নো?
তিল পিঠাটো যে এইটো প্ৰথমতে
অকমান বুজাই দিয়াচোন অকমান বুজাই দিয়াচোন
প্ৰথমতে পিঠা খিনি ঘুটি ল'ব লাগে তাৰপিছত- দোকানপা তিল আনি কিনি টাৱা নে কি কয় যে সেইটো - হেখন গৰম কৰি কিনে পিঠাখিনি এনেকে দি মেলি ওপত- তিলখিনি দিব লাগে আৰু গোল কৰি দিব লাগে হ'লে আৰু তিল পি- তেনেকে বনাও বাউ ভালকে বনাব নাজানোতো।
চেনি-তেনি নিদিয়া নেকি গুৰ-চুৰ কিবা কিবি।
গুৰটো দিওঁ চেনিটো ভাল নহয়।
কেলে দেহৰ কাৰণে ক্ষতিকাৰক নেকি।
চেনী চেনীটো চুগাৰ হয় যে।
আচ্ছা ক্ষতিকাৰক মানে ন দেহৰ-
অ',
উম আৰু কাপোৰ-চাপোৰ ল'লাই নেকি বিহুৰ?
বিহুৰ কাপোৰ নাই লোৱা।
কেলেই?
এনেই পইচা পাতিয়ে নাই পোৱা, কাম কৰা দৰমহাই নাই সোমোৱা।
সোমাবইচোন।
কেতিয়া সোমাই আকৌ সোমালে মানে ল'ব লাগিব।
আচ্ছা আচ্ছা বিহু মাজতে লবা মানে।
উম বিহু দুদিনমান পিছতে ল'ব লাগিব আৰু।
মো নিচিনা নে কি?
উম এনেও কৰ'বাত ক'লো যাবলৈ নায়েচোন।
অ', ময়ো একে বিহুৰ মাজতে কিবা কিবি সৰু সুৰা এটি লম আৰু
উম উম,
নতুন কাপোৰ বুলিবলে, আৰু কোৱা।
উম ফুৰিবলে-চুৰিবলে নাই যোৱা নেকি ক'ৰবাত?
ফুৰিয়ে আছোঁ দিনটো আৰু কিমান ফুৰিম।
অ', অ'
নিজৰ জেগাতোত ফুৰিছো কিন্তু নিজৰ জেগাত ফুৰিছো কিন্তু।
অ' মানে এই মই কৈছিলো বাহিৰলে ক'বালে ফুৰিবলে নাই যোৱা নেকি?
বাহিৰত মানে কত আও বেংগলোৰ কেৰেলাই যাব লাগিব ফুৰিবলে নহয় কামৰ ক্ষেত্ৰত। পিতে যাব লাগিব তাৰ পিছতে ফুৰিব যাব পাৰিম।
আহ উম,
তুমি গৈছা নেকি ফুৰিবলৈ বাৰু
মৌ যোৱা নাই ইমান, এনেই তিনচুকীয়া ডিব্ৰুগড় গৈছো বাৰু,
তিনচুকীয়া ডিব্ৰুগড় নেকি।
অ প্লেইন চিলেইন নাই বনোৱা নেকি ফুৰিবলৈ যোৱা।
প্লেন যে নাই বনোৱা। তেনেকে খেতিৰ ছিজন না,
অ,
বাকী ঘৰত চবৰে ভালেনে?
চবৰে ভাল মোৰ বাহিৰে।
অ
মোৰহে ভাল নহয় আক,
অ পিছে তোমাৰ কি নোহ হৈছে নো ইমান বেয়া দিন আহি গৈছে নো।
দেহত ইটো সিটোৰ, কিবা কিবি হৈ আছে মানে,
অ
ভিতৰুৱা কিবা কিবি কেনেকেনো বুজাও এইবোৰ,
অ এনেকুৱা সেনেকুৱা কথা নেকি।
উম
পিছে তোমাৰ বাহিৰৰ বস্তু কি খাই ভাল লাগে? পোৰা একদম প্ৰিয় মানে অ,
উমম আছে বহুত কিবা কিবি আছে টো বিশেষকে ত বাহিৰত, কি খাম মম য়ে খাওঁ,
অ,
বাহিৰত বেছি খোৱা হয় সেইটোৱে মমটো,
অ অ অ মমটো ভাল লাগে নেকি?
অ তোমাৰ,
মোৰ এইবিলাক একো ভাল নালাগে ঘৰৰ বস্তুয়ে ভাল লাগে বাহিৰৰ বস্তু খাবলৈ মন নাযায়।
হয় নেকি আগৰ পৰা নোখোৱা নেকি?
আগৰ পৰাই নাখাও কেতিয়াবা কেতিয়াবা খাও মাজে মাজে খাবলৈ মন নাযায় মানে ইমান,
উ ভালেই বাহিৰৰ বস্তু খোৱাতো বেয়াই,
উম
কেলে কি বহুত কিবা কিবি মিক্স থাকেতো,
উম,
গোটেই তাত ৰং এড কৰা থাকে।
উম, সেইটো হয় বাৰু।
উম,
বাকী তিনিচুকীয়া-চিনচুকীয়া নাই যোৱা নেকি?
নাই যোৱা যাব লাগিব এইকেইদিনতে যাম বুলি ভাবিছো মানে এইটো সপ্তাহত,
অ
খেতিৰ মাজে মাজে গৈ আহিম এদিন,
অ অ,
নেকি?
তাকে কি - কি হয় ক চাই লও। দৰমহাটো সোমালে মানে যাই গৈ আহিম বাৰু। নোহোমালেতো পইচাটো নাই ন।
যাবলগীয়া হলেও উপায় নাই ন।
সেইটোৱেইতো দৰমহাটো সোমালে এতিয়া ঘপককে হ'লেও গৈ আহিব পাৰিলোহেতেন।
উম, যাম বহুত কামো আছে আৰু ইটো-সিটো কামতো যাব লাগে।
উম-উম।
সেইফালে ফুৰিবলৈও যাম আকৌ। ফুৰিবলৈও আছে বহুত দিন নাই যোৱা তিনিচুকীয়া ভিতৰৰ জেগাত আছে ন।
অ, জেগাটোৰ নাম কি নাম আছিলে?
মাগুৰী বিল।
মাগুৰী বিল। তিনিচুকীয়া পা এনেই কিমান মান ভিতৰলে সোমাব লাগিব?
বাৰ কিলোমিটাৰ বাইপাছৰ পৰা। ধৰা সিমানটোৱে হ'ব আৰু। নকবা আৰু তুমি দেখিলে হৈ গল।
অ, তেনেহলে যাব গৈ আহিব লাগিব ন।
পাৰি যাবলৈ এই সপ্তাহটোতে গৈ আহিম আকৌ।
অ, আজি দহ তাৰিখ হ'লেই ন?
ওলাবা লগতে যাম বোলো।
অ', অ', এঘাৰ তাৰিখ বাৰ, তেৰ, চৈধ্য তাৰিখ মানে দৰমাহটো সোমাব চাগে।
আচ্ছা-আচ্ছা ঠিক তেনেহ'লে তেতিয়াই যাম ন।
তাকে আৰু লগৰতো যাম কৈছিলে মোৰ।
যাম আকৌ তিনিটাই যামগে। তিনিটাই গুচি যাম ফুৰিও অহা হব, কামতো যোৱা হব।
উম-উম।
এতিয়া পিছে কিবা কৰিবা নেকি?
এতিয়া একোতো নকৰো। কামটোকে কৰি থাকিব লাগিব আৰু লাহে-লাহে যিমান পাৰো।
অ, ময়ো তাকে কামটোকে কৰো আৰু।
অ', অ',
উম,
হ'ব নহ'লে মই পিছত ফোন মাৰিম আপোনাক।
বাৰু ঠিক আছে।
অ', অ', হ'ব।
উম,